হেল্ল! ' আহ কি কৰিছে? কি কৰি আছা?
এ শুই আছিলো।
অ অ।
ৰাতি মানে অলপ অ নাই নাই উঠি মানে উঠাই নাই ৰাতি মানে অলপ খোৱা দেৰিতো
উম।
সেইটো কাৰণে।
অ ঠিকে আছে।
এইটো কি বুলি কয় কি কৰি আছে এতিয়া?
মই কুকুৰজনী লৈ পেলাই এ ওলাই আহিছো ৰাস্তা ফালে।
অ আচ্ছা তাই নামটো কি আছিল?
অ'লি অ'লি।
ব্ৰিট কি আছিলে?
লেব্ৰডৰক।
আচ্ছা আচ্ছা আচ্ছা।
এ তাই মানে এবাক এনেই ভাত পানী খাই লৈছে ত এবাক উলিয়াই লৈছো আৰু মল ত্যাগ কৰিবলে।
আচ্ছা- আচ্ছা- আচ্ছা', ঠিকে আছে বাৰু ভাল কৰিছা', সেনেকৈ এপাকেমান দিব লাগে।
অ সেইয়াই আৰু।
আমাৰ -আমাৰ এটা আছে নহয়',
উম',
তাৰমানেহে, তাৰামানে ছিষ্টেমেই বেলেগ',
হেৰি এইটো কি কয়? অহ', অ', অ', এই মোৰ লগত ওলাবচোন এপাক চাম হেৰি পৰা আহিমগৈ',
হা?
মোৰ লগত যাবাচোন এপাক ওলাবা হেৰি কি কয়? গাড়ীখন বনাই আনিবগৈ লাগে',
কিয় বেয়া হ'ল?
এই মানে মোৰ এয়া তেলৰ কাৰণে বহুত কেয়াৰ হৈছিলোঁ',
আচ্ছা- আচ্ছা', কোন ডোখৰ?
এই মোৰ বুলেট খন, তেলৰ কাৰণে এতিয়া পুৰা ইঞ্জিনে মিচ মাৰি আছে', তেলটো কাৰণে?
তাৰ যোনটো যে কাৰ্বো, তাৰ যোনটো যে কাৰ্বোৰেটৰ', সেইটো এনেকে আজিকালি নতুন এটা ওলাইছে বোলা? কিবা ইথান'লৰ, ইথান'ল ছাপোৰ্টৰ গাৰ্ড',
আহ', নাজানোঁ এইটো দেই ডাঙৰ কি হৈছে গাড়ীখন এনেকে এনেকুৱা বি', বিপদ হৈছে নহয়, মানে এতিয়া কি ঠিক কৰিম মানে মই কি কৰিম ভাবিয়ে পোৱা নাই, এতিয়া বুজিছা নে?
বেছিদিন আকৌ তেল ভৰাই থৈ দিলেও এইটো পানী জমা হয় নহয় টেংকিত',
এইবিলাক একেবাৰে সকলো মানে ধৰাকে বিপদে আৱৰি ধৰিছে আৰু দেই', মই এতিয়া ভাবি আছোঁ কি? কৰোঁ? গাড়ীখন এতিয়া এনেকুৱা এটা অৱস্থা হৈ গৈছে বেয়াও লাগে নিজৰে',
উম', হয় দিয়াচোন কষ্টৰে কিনা গাড়ী বেয়া লাগিবই',
সেইটো', তাৰ আগদিনাখন ভাবি আছিলোঁ দেই গাড়ীখন যে আমাৰ, মোৰ ডাঙৰ গাড়ীখন চাৰি চকিয়াখনত', সেয়াই অৱস্থা হৈ আছে চি এন জি এন জি এখন ক'ত নো পায়, তাকে ললোঁ হয়',
উম', ল'ব পাৰিলা হয়, কিন্তু চি এন জি আমাৰ তেজপুৰত আছে জানোঁ পেট্ৰ'ল পাম্প?
নাই', পেট্ৰল পাম্প নহয় চি এন জি পাম্প',
অহ', চি এন জি পাম্প সেইটোৱেতো প্ৰব্লেম ন',
মই ইয়াত নাইও নহয় যে আমাৰ সেই', সেইটো চলা হেতেনো চলি গ'লে ভাই, এই ইথানলডালৰ কাৰণে যে একদম মানে বহুত অসুবিধা হৈছে দেই', দিনক দিনে একদম মানে গাড়ী চব গৈ আছে আৰু লাইন বাই লাইন বেয়া হৈ হৈ গৈ আছে',
অ', সেইটো হয় বাৰু দেই', চি এন জিটো মানে কি হয় এইটো হেৰি য'ত ত'ত চলাই জানা মানে', অহ', ডেল্লীতটো চি এন জি চলে আধা আধি',
অহ',
এতিয়া আমাৰ এইফালেহে চি এন জি নচলে পেট্ৰল এইবিলাক চলি আছে',
উম', আমাৰ যে যাব গ'লে আছে', আচলতে এইগাল কি হৈছে জানা যোনটো ইথানলটো হয় ন এই ইথানলটো মানে ধৰা', মানে আমাৰ গাড়ী বিলাক বেয়া নহ'ব কিয় তুমি এইটো কোৱাচোন? আমাৰ গাড়ী হ'ল এতিয়া দুহেজাৰ', তেইশৰ আগৰ মডেল বিলাক বা তেইশৰ পিছৰ মডেল বিলাকে ই টুৱেণ্টি', আগৰ মডেল বিলাকহে আমাৰ এতিয়া মোৰটোত দুহেজাৰ চৈধ্য মডেল', এতিয়া সেইখন গাড়ী ইথানল চাপৰ্ট কৰিব পাৰিব নেকি তুমি নিজেই কোৱাচোন? এতিয়া এনেকুৱা দেখিছোঁ? টয়োটা হাইক্ৰ যোনখন এইবাৰ ওলাইছে নিউলি টু থাউজেন্ড টুৱেণ্ট ফাইভত লঞ্চ হোঁৱা যোনখন ', টয়তা হাইক্র সেয়াই গাড়ী লাইন বাই লাইন দাঙি দাঙি ফিউল চাফা কৰি আছ মানে বেয়া
যোনে যোনেই ইথানল যে বনাইছে এই ঘাটকাৰী যে তেওঁ সিদিনাখন এটা কথা ক'লে, তেওঁ কৈছে? যে মোক এখন গাড়ী দেখাই দে যোনখন বেয়া?
আহ',
এখন গাড়ী দেখাই দে এতিয়া তেওঁ ঘৰলে মেক্সিমাম দহ নে পোন্ধৰজন মানুহ যাব বোলে গাড়ীখনলৈ
অ
কি বেয়া হৈছে দেখাবলৈ পুলিচে ফোন কৰি কৈছে যদি আপোনালোকে তেওঁৰ ঘৰৰ আগফালে গ'লে লগে লগে আপোনাক চবকে জেলত ভৰাই দিমগে
সেইটো কি কথা হল।
সেইটোৱে এতিয়া চা কি নিজে সেলেঞ্চ দিছে যে এখন গাড়ী দেখাই দে। তাৰ ঘৰৰ মুখত যদি গাড়ীখন দেখাব যাওঁ লগে লগে হেৰি জেল মই কি কম আও সেই বস্তু সেই বস্তুবিলাক মানে আমাৰ এই অসমত হব লাগে।
এইবিলাক কি হবলৈ গৈ আছে দেই।
এতিয়া আমাৰ যে গগৈ যে
উম।
অখিল দা।
উম।
সিটো তেত্ৰিশ বাৰ হেইয়ে দিয়ে এইটো যে দিয়ে ন ডিঙিত তোমাৰ হিমন্ত হিমন্তক তেত্ৰিশ বাৰ দিয়ে এই কাৰবাৰ সাহস আছে নেকি কাৰোবাৰ এটা হেৰি পি এম বা চি এমক তেনেকে ক'বলৈ। দিনটো দিনটো আছে মান
তাকেও যাকে তক্কৰ দিব পৰা কিন্তু মানুহজন বৰ ত মই ভালো নাপাওঁ দেই চি অলপ কিবা অভদ্ৰামি কথা কিছুমান কয়। কিন্তু কথাত একো লজিক নাই এনেক কথা কলে মোৰ খঙো উঠে।
এতিয়া এতিয়া মানে সি ইথানল আৰু এই বস্তুবিলাকৰ প্ৰাইজত লৈ পেলাই কথা কৈছে।
সেইটো সেইটো অলপ ঠিকেই কৈছে বাৰু।
এ চাব গ'লে যেতিয়া গাড়ীখন বেয়া হৈছে এটলিষ্ট দামটোতো কমাই দে ন।
সি ঠেলাত লৈ গৈছে তোক আও কি কম আও তোমাক।
তাকেইতো সিনাখন দেখিছো অখিল গগৈ এখন গাড়ীত পুৰা কিক মাৰি আছে কৈছে গাড়ী বেয়া হৈ গল বোলে বাইক এখন কিক মাৰিয়ে আছে মাৰি মাৰীয়ে আছে নাজানো আৰু কি হৈছে দেই।
এ নাই ইঞ্জিনে ইঞ্জিনে উত্তৰ দিটো এতিয়া য' য'ত মানুহে পেট্ৰল ভৰাই তাত যদি তুমি পানীও ভৱা
কথা কি হব কোছো এইডাল
আৰে এতিয়া মানুহে ভালেই পাইছে দিয়াচ চোন যদি তুমি এটা চোৱা পানীৰ লগা কি তেলৰ লগত যোনটো ইথেনল মিক্স হৈ আছে। তাৰ কাৰণে গাড়ী বেয়া হৈছে এতিয়া পেট্ৰল পাম্পটো ভালেই পাইছে কাৰণ সিহতে আৰু কিবা কিবি বস্তু মিক্স কৰি দিয়ে তেতিয়া ধৰ গাড়ীখন বেয়া হলোঁ ইথানলৰ প্ৰব্লেম টোৱে ওলাই।
উম কি এটা কথা আকৌ হয় যে সেনেকে চলি থাকিলে যে মাজেৰি কালি নে পৰহি যে এটা পেট্ৰল পাম্প যে ভাঙি পেলাইছে গম পোৱা।
নাপাওঁ নহয়।
অ তুমি গম নোপোৱা চাগে? নিউজটো মানে মই ক'ৰ জেগা সেইটো মানে ইমানটা গুৰুত্ব নিদিলো। মানে মই ৰিলছত পাইছিলোঁ এ গৈ থাকোতে হেত বুলি একেবাৰে চিঞৰি বাখৰি গোটেই মানুহে পেট্ৰল পাম্পৰ গোট গোটেই পেটল পাম্প ভাঙি পেলাল, টুকুৰা কৰি পেলাইছে। তাকে গুৰি কৰি পেলাইছে বুলি কৈছো একে চব ভাঙি পেলাইছে। চিচাৰ টিচাৰ ইয়াত নহয় আমাৰ অসমত হৈ ও অসমতো হ'বও পাৰে এনেকুৱা জেগাত হ'ব পাৰে যোনটো, তেজপুৰত নহয় বাৰু।
নহয়। আমাৰ ইয়াত তেনেকুৱা বহুত মানে ঘোটালা থকা পেট্ৰল পাম্প মই পাইছো তেল ভৰালেৈ মিক্স মাৰি মাৰি যায়। গাড়ীয়ে যিখন গাড়ীয়ে অ এটা বন্ধ হৈছে সেইটো গাড়ী মিছ মৰাৰ কাৰণে বন্ধ হোৱা নাই। সেইটো মিক্সৰ কাৰণে বন্ধ নয়হ নহয় নহয় এইটো কিবা বিশেষ কাৰণটোত বন্ধ হৈছিলে। এ কিবা পাৰ্টি ধৰা হেভি হেভি কেঅ পাৰ্টীয়ে এইটো বন্ধ কৰিছিলে এইটো মানে কিবা এটা কাৰণত মই ক'ম বাৰু। হেৰি তোমাৰ এইটো কি কয়, মানে এইবিলাক কাৰণে যে তোমাচ চাবাচোন গাড়ী বিলাক যে যোনবিলাক এতিয়া ধৰা হেৰি হৈ আছে এইবিলাক নতুন নতুন বনাই আছে সেইবিলাক গাড়ীও কিছুমান ধৰা কোম্পানীও এইবিলাক দিয়ে আছে আই চি আই চি এ যটো ইঞ্চুৰেঞ্চ ক্লেইমৰ কথা সুধিছিলে ইঞ্চুৰেঞ্চ ক্লেইম নিদিয়ে, আৰু মই টুৱেল শুনিছো ধৰা ইথেনলটো বন্ধও হব কিবা হ'ব। আকৌ কি হবলে গৈ আছে বোলে ভাবি পোৱা নাই।
তাকে তাকে মোৰ এখন একো মাথাই খটোৱা নাই মই বা চিট ৰখি আছো কোনদিনা বন্ধ এই মাহতে বন্ধ হোৱাৰ কথা শুনি আছো বুজিছে।
উম।
মানে যোনটো প্ৰেছাৰ পৰিছে টা গাত মানে এইটো টেম্পৰী বস্ত- বস্তু নিচিনাই হ'বগে, কাৰণ এইটো মানে এ মানুহ বিলাকে কি আমাৰ মানুহ বিলাক কেনেকুৱা। যেতিয়ালৈকে বস্তুবিলাক নিজলে নাহে তেতিয়ালৈকে ফিল নকৰেটো।
অ সেইটোৱে।
কোনোবা মৰিছে মৰি যাওক, কিন্তু যেতিয়া নিজক
তেতিয়া নিজৰ গাড়ীখন যেতিয়া কিবা এটা বেয়া হ'বহ তেতিয়া ওলাব অ
থা মাৰিব।
তাৰ পিছত চবকে কব যে অ তহতে মোৰ কাৰণে মাত নামাত মাত মাত চবেই তেতিয়া সবেই ক'ব কিন্তু সি কিন্তু কাৰো কাৰণে মাত মতা নাই।
সেয়াই যেতিয়ালৈকে তাৰলে বস্তুবিলাক নাহওক তেতিয়ালৈকেতো এনেও কোনেও মাত নামাতে কিন্তু এতিয়া তাৰ গাত বস্তু আহি গ'ল যে তাৰ গাড়ীখনো বেয়া হ'ল অ একেবাৰে আগতে তাকে দেখিবা।
আহ শুনাচোন? এ তোমালোকৰ এতিয়াতো চাগে লাইটৰ বিলতটো কম আহিছে চলাৰ লগোৱা পৰা ন?
হে লগোৱা নাইটো। লগোৱা নাই প্ৰচেছবিলাক হৈ গ'ল লগাব এইকেইদিনতে।
অ মানে এতিয়া তোমালোকৰ লাইটৰ বিল এনেই টম টম কেইখন আছে তোমাৰ?
টম টম আমাৰ এখনেই আছে। আমাৰ মেক্সিমামডৰ বিল এনেই ক'বলৈ গ'লে
উম।
আব আ সাতশমান আহিছে বুলি ক'বা ট'টেল মাহত সাতশ আঠশমান।
টম টম চাৰজ দি, বহুত কম আহিছে দেখোন।
নহয় আমাৰ টম টমখন কেনেকে চাৰ্জ দিয়ে তোমাৰ এতিয়া তেতিয়া চলালে ন।
অ-
চলাই আহি পূৰা মানে বেটেৰী বহালৈকে নচলাই মানে বুজা নাই।
অহ'
মানে আধা অকণমান থাকিলে ধৰা আহি পেলাই পুতুকৈ দি দিয়ে, আৰু সেইকৰ আধা হৈ যায় তেনেকৈ মানে ভাগে ভাগে দি তেকেটো, প্ৰথম প্ৰথম মানে বেছি আহিছিলে। সাতশ আঠশ মান আহিছিলে বাৰু এতিয়া। এহেজাৰ চুব গৈ তাকে কাইলৈ মানে আজি। আজি মানে ধৰিব নোৱাৰি ন এতিয়া মানে সাতদিনমানৰ বা পোন্ধৰ দিনমানৰ বিলটোহে এনেকৈ চাব পাৰি আউ গৈ থাকে মাজে - মাজে এখন দুখন কে
তোমালোকৰ নাই কমেও পোন্ধৰশ মান আহে চাগে পোন্ধৰশ ষোল্লশ মান?
উম মাহেকত কিমান আহে নাই নাই পোন্ধৰশলৈকে নাযায়গৈ। এহেজাৰ এহেজাৰ ইমানতে ক্ৰছ নহয় আগতে এই বিলবিলাক দিছিলে। এহেজাৰ ক্ৰছ নহয়, কিন্তু এতিয়া এহেজাৰ ক্ৰছ হ'ল চাগে বুজিছা?
হ'ব পাৰে দেই ক্ৰচ হ'ব পাৰে।
না লগাব লগাব এইকিদিনতে লগাব, মানে চলাৰ লগাবলৈ মানে মানুহবিলাকে পোৱা নাই?
উম।
সেইটো কাৰণে, কাম হৈ যোৱাৰ পিছতটো ভালেই হ'ব বোলে। তাই এ চি এটা ল'ম বুলি কৈছে।
অ ভালেই হ'ব লৈ ল'বা।
উম' নাই নাই তাকো মোৰ ৰুমৰ কাৰণে নহয়? হুম, নাই তাকো মোৰ ৰুমত নহয় দেউতাৰ ৰুমতহে।
হ'লেও একো নাই, গৰমত তোমালোকৰ তাতে ৰখিম আও।
মই চালা বৰ দুখ পাইছ বুজিছা এইটো কথা শুনি?
তূফি আঠি দেখুন গৰমত শুব লাগিব।
উম' মই তাকে ভাবিছো বোলো চাহে চাইডত লাহেকে ফুটা এটা কৰি, তাৰ পৰা এনেকে পাইপ এডাল লগাই পেলাই ইচ
তুমি ডাইৰেক্টো দুটা ৱালৰ মাজত লগাই দিব পাৰা এচিটো।
মই সেইটো ভাবিছিলো কিন্তু মানে, এতিয়া ছোৱা আমাৰ দেউতাহঁতৰ মনটো বহুত দীঘল।
অহ'।
আৰু মোৰ ৰুমটো অলপ সৰু, মোৰ ৰুমটো বাৰুতে সৰু এ চি এটা হৈ গ'লেও পুৰা ঠাণ্ডা কৰি দিব।
অহ'।
কিন্তু দেউতাহঁতৰ ৰুমটো এ ডেৰটন লাগিব।
অ' লাগিব, তোমালোকৰ তোমাৰতো একটনতে হৈ যাব কিন্তু ধৰা ৰুমটো আকৌ পিছত এচি টো ক'ৰবাত লগাবলৈ সুবিধাৰ কাৰণে ডেৰ টনটা লগোৱাই ভাল।
উম সেই ডেৰটানটো লগাব দেটা হতে লগাওক এতিয়া। মই ইমান মানে এ ছি ল'বলগীয়া এতিয়া মন নাই।
অ।
নিজে ঘটিছে নিজে কৰি থাকক এতিয়া, আমাৰ টাইম আহিলে আমি লগাম ন। সেইটো ভাবি থৈ দিছোঁ আৰু, দেউতাহঁতে লওক। মোৰ ৰাতি আৰু মানে কি হয় এনেই গৰমটো সহ্য নহয়।
অহ।
দিনটো যদি এ চি ত পৰি থাকা ওলাই যোৱা পিছত কি হ'ব কোৱাচোন?
সেইটোতো হয় বাৰু দেই, বৰ বহুত ধৰা ভয়ংকৰ এটা গৰম পৰিব আৰু সেইটো সময়ত তোমাৰ মানে ছোৱা বেলেগ ধৰা গৰমত মানে অভ্যাস নাথাকিলে ন, কাৰণ এতিয়া তুমি যদি এ চি ত থাকা, অভিয়াচলি তোমাৰ এ চি ধৰা অভ্যাসটো আহি যাব।
থেংক ইউ।
তোমাৰ বেয়া এটা পৰ্যায় গুছি যাব, তোমাৰ তেতিয়া গৰমটো মানে।
সেইটো কাৰণে মই যোৱা নাই।
ভালে কৈছা ভালে কৈছা, বাদ দিয়া এইবিলাক ৰ'ব কৰিব নালাগে।
নাযাও দেউতাহঁতে ল'ব বুলি কৈছো কাৰণত মানে ৰাতি আহি পেলাই টোপনিটো লাগেতো
ওম।
আৰু তাকো দেতাই ব্লেংকেট লৈ শুৱে।
অ অ সেয়ে, ধুনীয়া তেনে ঠিকে আছে ন।